অ।
কি খবৰ? ভালে তোমাৰ ভাল।
অ আছো দিয়া।
কি কি কৰি আছা?
এ মই মানে কিবা কিতাপ এখন চাই আছিলো।
অ', কি কিতাপ?
কে এখন।
অ' অ' কিতাপ পঢ়া মানে তুমি।
পঢ়ো- পঢ়ো মই কিতাপটো মই পঢ়ো বাৰু।
কি টপিকৰ ওপৰত পঢ়া।
মই মানে এনেই মানে নহয় ভাল- ভাল ৰাইটাৰৰ কিতাপে পঢ়ো মই। এ, টপিকছ বুলি নহয়। মই মানে কি ক'ম মামনি ৰয়চম বা তেনেকুৱা ভবেন্দ্ৰ নাথ শইকীয়া এনেকুৱা লক্ষ্মীনন্দন বৰা। অ' ভাল। সময়ত তেওঁলোকৰ কিতাপ পঢ়ি। খুবেই।
অ' - অ 'ময়ো ময়ো কিতাপ পঢ়ো বাৰু মোৰো কেইজনমান আছে। ৰীতা চৌধুৰী। তাৰ পাছত আপোনাৰ অনুৰাধা শৰ্মা। শৰ্মা পূজাৰী।
অনুৰাধা শৰ্মা পূজাৰীৰ বহি পঢ়িছো কেবইবেখনো।
বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ মৃত্যুঞ্জয়।
পঢ়িছো সেয়া কেতিয়াবাই পঢ়িলো মই।
অ',
মোৰ আগতে কালেকচনেই আছিলে মানে কিতাপৰ তাৰপিছতে কোনোবাই কোনোবাই নিয়ে নি পেলাই মানে। পাহৰাই দিয়ে।
অ' অ' মোৰো মানে আছামিছন মেজৰ আছিল যে সেইটো কাৰণে মোৰ মানে অ' - অ '। মানে কিতাপ মোৰ পঢ়া হৈছিলে সেইটো থ্ৰ দি পেলাই আৰু আপোনাৰ তোমাৰ এইবোৰ আমাৰ চিলেবাছতো লাগে মানে হেৰিবোৰ। তাৰ যোগেদি বহুত উপন্যাস। পঢ়িছিলোঁ মৃত্যুঞ্জয় তাৰপৰা তেনেকৈ ঐতিহাসিকমূলক উপন্যাস। তাৰ পৰা নিজৰ জীৱ জীৱনীমূলক উপন্যাস তেনেকেও মানে কেইাখনো মই।
মাকাম পঢ়িছ নে মাকামখন।
পঢ়িছোঁ মই। মেঘমেৰে এখন অ', মেচ ষ সত্য ঘটনা মানে আমি জানিব পাৰো মানে আমাৰ ইতিহাস। ঘৰট কেনেক কে মানে কি বস্তু বিলাক অ', অ', সেইখন এখনো সেইখন এখন এখন ধুনীয়া কিতাপ যাৰ বাবে তেওঁ অ', অ'।
মৰিগাঁৱৰ হিষ্ট্ৰ্ৰী আৰু মানে ভাল লাগে সেইখন।
এৱাৰ্ডো পাইছিলে। এখন কিতাপৰ বাবে সাহিত্য একাডেমি পাইছে।
উম ভাল লাগে মই পঢ়ো তেনেকুৱা কিতাপ বিলাক মই এৰি নিদিওঁ আগতে মানে মই গ্ৰন্থমেলাত আগতে কিতাপেই আনোৱয়েই মই গ্ৰন্থমেলাৰ পৰা
অ', অ', তাৰ পৰা মই ৰ ৰঞ্জু হাজৰিকাৰ কিতাপ পঢ়ো।
এই ৰঞ্জু হাজৰিকাকেইটা মেট্ৰিক দি পেলাই তেতিয়া খুব পঢ়িছিলো পাছলৈ কম পঢ়া হয় তেখেতৰ কিতাপ।
তেওঁ তেওঁ অ', তেওঁৰ কিতাপ যদিও মানে কি বাচ চতৱ জীৱনৰ লগত যদিও মানে জড়িত তনৰ হ'লেও মানে ভাল লাগে তেওঁ ভৌতিক ভৌতিক সাহিত্যৰ ওপৰত তেওঁ বহুত লিখে অ', মোৰো কিতাপ পঢ়া হয়। তেনেকে বাৰু এতিয়া অলপ দিন মানে পঢ়ি আছো কিন্তু আগৰ তুলনাত মানে বহুত
নহয়, নহয় আৰু এটা কথা কি জানা আজিকালি কিতাপ মানুহে খুব কম পোৱা হৈছে। মানে এ হেৰি কাৰণে মোৰ। মাইলতে চব
মোবাইল মোবাইলতে পাই অ', ফেচবুকৰ জৰিয়তে বহুতে লিখা মেলা
এতিয়া মই মোৰ নিজৰ কথাই অ', তাতে পোৱা যায় মই নিজৰ কথাই কওঁ। মেট্ৰিক দি পেলাই যিমান কিতাপ পঢ়িছিলো। বা এতিয়া সেই তুলনাতোটো এতিয়াতো পঢ়া নহয়।
অ', অ', মোৰো। উম, পঢ়া হৈছিলে বাৰু মেট্ৰিকৰ সময়ত এতিয়াও মাজে মাজে সময়। মানে কো অ আৰু এখন মোৰ ৰীতা চৌধুৰী বাইদেউ ভাল লাগে এই সময় সেই সময়
মই সেইখন কিতাপ পঢ়া নাই সেইখন পঢ়া নাই মই
উম ভিতৰত ৰচনা কৰা হৈছিলে গুৱাহাটী ইউনিভাৰ্চিটি নে কোনোবা এখন কলেজৰ ভিতৰত
অ
তাৰ ভিতৰত মানে বোে সচিৰ সত্্য ঘটন বিলাক আৰু
দেওলং হৈ শুনো তাত অকমান হেৰি ান্িছে যদিও কিন্তু প্ৰকৃতৰ ঘটনাটো হেৰিয়ে দে মাংসুুৰ ভাল লাগে আৰু অনুৰাধা শৰ্মা পূজাৰীও কিতাপ ভাল লাগে এতিয়া ইয়াত এখন অৰণ্য আছিল সেই ুতো সেৱাৰ দিছে ন
এখনো পাইছে এখন দুহেজাৰ বিশ চনত পাইছে নেকিাহিত্যকাডেী
অ চনটো ঠিক পাহৰিলো মই
এটা পাইছিল আৰু পেলাই অ তাৰপ পেপাৰত যে দিয়ে পেপাৰবিলাকতো আজিকালি আজিকালি ধুনীয়া ধুনীয়া গল্প বোৰ দিয়া থাকে সেইবোৰ অ সেইবোৰো আৰু তাৰোপৰি আপোনাৰ উ বিহু উ এই ভিত যে মেগাজিন বিলাকতো ধুনীয়া ধুনীয়া কাহিনী বিলাক দিয়া থাকে
দিয়া থাকে অ থাকে থাকে আগতেতো মেগাজিন মই চিৰিয়েল পঢ়িছিলো উম নন্দিনী বা এনেকুৱা হেৰি
তাতে কাহী সেইবিলাক ধুনীয়া মইও ময়ো কিতাপ পঢ়ি ভাল পাওঁ আৰু মানে দুই এটা কথা জানিব পাৰি
জানিব পাই জানিব পি কিতাপৰ পৰা বহত জঞান আহে কিন্তু দেই
অ অ তাক আজি আজিকালি কিতাপ বিলাকতো মানে কিতাপ কনাাতো কমি গৈছে আজিকালি গ্ৰন্থমেলা বিলাকৰ ভিৰ বিলাক কমিছে আগৰ যি আগৰ যি ভিৰ সেই ভিৰটো এটা ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে মোবাইলত তে আজিকালি সকলোবোৰ পায় উ তাকে আজিকালি আপোনাৰ ফেচবুকত বিভিন্ন ধৰণৰ গ্ৰুপ থাকে তাতে ধৰক বহুতেই গল প লিখেও উপন্যাস লিখে সেইবোৰো অ তাৰ যোগেদিও বহু তৰ মানে এ ধুনীয়া তাৰ যোগেদি ওম এখন প্লেটফৰ্ম পাইছে লুকাই থকা প্ৰতিভাবিলাক অ লুকাই থকা প্ৰতিভাবিলাক ধৰক এতিয়া এই ফেচবুকৰ জৰিয়তে অ ৰাইজে জানিছে এতিয়া ধৰক ইণ্ডানিছ শৰ্মা জে চি অৰ্ণৱ পস্থাই এইবোৰো ধৰক হেই দেট ধুনীয়া ধুনীয়া কাহিনী তেওঁক ধৰক আগতে কোনেও অহ ইন্দ্ৰাণী শৰ্মা নাজানিছিল কিন্তু পে ফেচবুকত যেতিয়া তেওঁ অৰ্ধৰা এটা গল্পৰ জৰিয়তে তে মানে ধুনীয়াক কে তেওঁ নিজৰ প্ৰতিভাতো বিকাশ কৰিব পাৰিছে
সেইটো কাৰণে কিছু ক্ষেত্ৰত মানে উম এই প্লেটফৰ্মখন বেয়া নহয় কিন্তু
অ ফে অ মানে ফেচবুক প্লেটফৰ্ম এছামৰ কাৰণে ভাল এছামৰ কাৰণে মানে বেয়া আৰু মানে ভাল অ সিহতৰ কাৰণে বেয়া বেয়া আৰু এতিয়া এ আই টু এ আই মানে কিছুমান ক্ষেত্ৰত তাত মানে ভাল অ কিছুমান ক্ষেত্ৰত কিছুমানে ধৰ বেয়া ইউজ কৰিছে মানে ব ব্যৱহাৰটো নাজানিছে কি কিন্তু সিহঁতৰ কাৰণে মানে বস্তুবিলাক বেয়া হৈ গৈছে কিন্তু এ আই বস্তুটোৰ জৰিয়তে বহুত লাভো হৈছে
লাভ হৈছে তোৰ এই এজন এ আই ন নমস্কাৰ এ আই নে কিবা এজন যে তেনেকোৱা এমেৰিকাত থাকে আমাৰ অ অসমীয়া তেওঁ কে বহুত মানে বহুত কিবা জানিব পাৰি আৰু তেওঁ সেইটো হেৰি চাই লৈ পেলাই তেও সেখিনি দি থাক তেওঁ এ আই সেইটোয়ে হেৰি থয়দি কি কি কৰিব পাৰে নোৱাৰে মানে
অ অ এ আৰু বিভিন্ন আমি নজনা বস্তু এটা ইয়াই ক্লিক কৰিলে আমি গম পোৱা যায় ধৰক এতিয়া এতিয়া ইংলিছত কিবাটা ৱৰ্ডমি ধৰক বুজি নাওঁছুমান ৱৰ্ড এইেইটো যদি আমি এয়াই যদি সুধি দিওঁ মানে ইংলিছত তেতিয়া মই ধুনীয়াকে বুজাই দিয়ে বিভিন্ন বাাস
কাৰণেতটো সেইটো অ সেইটোক উ সেইটো কাৰণে বহুত ভাল মানে সেইটোৱে ব্যৱহাৰৰ লগত কথা আচলতে যে
অ মানুহে ব্যৱহাৰটো ভালকে নিদিয়ে আৰু ব্যৱহাৰটো ভালকে দিয়া এতিয়া মোবাইল ফোনৰ ভাল ব্যৱহাৰো আছে এয়া বেয়া ব্যৱহাৰো আছে অ এতিয়া এতিয়া কিছুমানে ধৰক এতিয়া অনলাইন ক্লাছ যেতিয়া কৰোণা হৈছিলে তেতিয়াাতো চব স্কুল বিলাকতো ত কাইলেই ব্যৱহাৰ কৰা হৈছিলে অ আ এতিয়া ধৰা কেতিয়া আজিকালি ছোৱালী স্কুল বিলাকৰ ধৰ নটিচ চটিচো আপোনাৰ নটিচ এইবোৰ হেৰিতে দিয়ে মোবাইলতে দিয়ে অ এতিয়া এছামে ধৰ এতিয়া মোবাইলত আমাৰ কিবা এটা বসুটপি নাজানো আিু গুগলত চাৰ্চ কৰিলে সেই বস্তু
ওলাই যায় ওলাই যায় গুগলত মইতো এনেই মানে কিবা তাৰ মানে পৰিয়ালতে বেমাৰ আছে ন বহুত কিবা এটা বিষে হল কিব হল মই তাতে চব চাৰ কৰি পেলাই মই তাতে তাৰ চলিউচন টো মানে ধৰা থেৰাপিৰ পৰা আদি কৰি গোটেইখিনি তাতে পোৱা যায়
এতিয়া ধৰক আগৰ আগৰ দিনত ধৰক অ বস্তুবিলাক ধৰক প্ৰশ্ন কাকত ধৰক এইবোৰ ধৰক পোৱা নাযাইছিল কিন্তু আজিকালি মানে গুগলত চনৰ সৈতে এয়া মাৰি দিলে আপোনাৰ গোটেই খিনি বস্তু ধুনীয়াকে আহি যায় হেৰি কৰি পেলাই গতিকে সেইটো কিছুমান লাভো হৈছে আৰু কিছুমানে ধৰক মোবাইল টো বেয়া ব্যৱহাৰ কৰে ধৰক প পঢ়িব লাগে বুলি বেলেগ বস্তু বিলাক ইউটিউবৰ ভিডিঅ' হেৰিবিলাক চাই থাকে যাৰ যাৰ ফলত বহুত ল'ৰা ছোৱালী ধ্বংসও হৈছে কিছুমান ভালো হৈছে
উম
তাৰ পিছত সেই সেইটোৱে আৰু মানে ব্যৱহাৰটোৰ ওপৰত চাব দিব লাগে আৰু
সেইটোৱে সেইটোৱে
হয় হয় বাকী কি কৰি আছিল এতিয়া
এতিয়া মানে মই এই কি কিতাপ এখন চাই আছিলো বাৰু চাওঁ তাৰ পৰা আকৌ হেৰি কৰো এতিয়া এই অকমান ঘৰত অলপ সহায়ো কৰি দিওঁ ন কাম বনত, ভাত অ ভালেই কৰা ভালেই কৰা ভাত বনাইছে
নাই নাই ভাত খোৱা নাই, খামহে আৰু তোমালোকে তোমালোকে খালা?
নাই নাই নাই আমাৰো দেৰি হয় মানে, ভাতটো দেৰি হয় আমাৰ
এয়াই, বাকী বতৰ কেনেকুৱা তাত?
বৰষুণ পৰা নাই যেনিবা কালি এইকেইদিন পৰি আছে। কিন্তু আজি বৰষুণ পৰা নাই। এইকেইদিন ডাঙৰ বৰষুণেই, কালি না আৰু পৰহি, পৰহি বহুত ডাঙৰকে পৰিছে বৰষুণ। কিন্তু খুব গৰম।
এই গৰম হেৰিটো তেনেকা টো হৈয়ে আছে আৰু, বৰষু- নো দিয়ে, গৰমো অ ত তাতে ধুমু- হাও দিব ধুমুহাৰ ফলতো, ধুমুহাৰ ফলত বহুতো ক্ষতি হয় আমাৰ ইয়াত গছ চছ পৰি পেলাই
উম উম উম
সেইবোৰে আৰু বাকী
কিন্তু দেই
আমাৰ ইয়াত মাজতে হৈছিলে উ হেৰি কৰি পেলাই আমাৰ ঘৰৰ ওচৰতে এনেকে গছ চছ পৰি হেৰি হৈছিলে, তা পা মানে ধুমুহাতটো মানে হেৰিব আৰু এতিয়া এইটো সময়ত মানে হয়ে ন চিজনত তাৰপা জু জুলাই হেৰিত আহিহে আছে ে
অ জুন জুলাইত অ
সেয়াই আৰু বাকী ভা ভালে ভালে দিয়ক, উ তোমাৰ ভাল ন? ভালে ভালে ভালে অ ফুৰিব চুৰিব যোৱা নাই কতো?
ফুৰিব এইকেইদিনত যোৱা নাই তাকে চাওচোন। উম উ মন গৈ আছে যাবলে
অ তাকে আমাৰ আমিও মানে যোৱা নাই য আৰু বন্ধালে
ভাল লাগে নহয় ফুৰি অ সেই বন্ধতে গৈ আকৌ এটা প্লেনিং ও থাকে
প্লেনিংও থাকে অ জুলাইত মামাহঁতৰ তাত যোৱা হয়
অ অ আমাৰো হয় বন্ধতে যোৱা হয় মানে আমাৰ ফেমিলি ৰে হয় বাৰু তাৰপিছতে সয়াই আৰু আৰু এটা কথা কি জানা বহুত পইচা পাতিব লাগে অ
অ সেইটয়ে অ
খুৰাত মানে অ বহুত ফ্ৰেছ হয় ভাল লাগে মানে গোটেই হেৰি সময়খিনি কাম কৰাৰ মাজত যদি তুমি তাৰ মাজতে দুদিন বিৰতি লৈ বা এসপ্তাহ বিৰতি লৈ পেলাই যদি অকমান ফুৰি চাকি আহা মনটোও ভাল লাগে
অ অ অ অ অ
সেইটো এটা অঁ ঠিক আছে ঠিক আছে দিয়া বাৰু অ থেংক ইউ